আহ আকৌ আহিল এবাৰ। এই নেটৱৰ্কতটো বেয়া হলেও কেতিয়াবা কাত খাই যায়।
কাত খাই যায়।
আহ, কিন্তু এয়া - এনে এনেই পায় আৰু কিন্তু এয়া মই বাাৰ কাৰ ইউ পি আই আই ডিটো দিওঁ তাকে ভাবিছোঁ কাৰোবাৰ এটা সিহঁতৰে দিম
ই পি আইটো ন
অ সিহঁতেৰে দিম ইউ পি আই আই ডি োৱে ভোলাই যাহঁতৰে দিছে তাৰে দিম গৈ
নিজৰটো দিবলৈ ভয় লাগিছে মই
ভয় লাগে অ যদি পাঁচটা হোৱাৰ পিছত মই লাগিলে কম লাগিলে তুমি ত্ৰিশ টকা এটা লৈয়ে লোৱা মোৰ পৰা কিন্তুও মই তোমাৰ দোৱে ল'ম তেনেকে কৈ দিম
তোৰতো দিব পৰা তো ফেমপেহে ফেমপ'ত বেছিইচাথাকেংক একাউট নহ ন ফেমপে'ত
এই ফেম পেনে একো ই পি আই নাথাকে যে
অ তই মাৰো দিব নোৱাৰ
মাটো দিব নোৱাৰো দাদাটোো নিদিয়ে
মই জানো কি কৰো ৰ হাতীবোৰ ভয় লাগে ন এইবাৰা
আহ
কোৱালিফাই ৰিক্কছ লৈ লৈনে লৈ ললো গ'লে যাবত
এই সেয়া পোৱালি একাউণ্টৰ পইচাই নেথাকে
উম
তুমি মাষ্টাৰ মাৰি দিলাগৈ
অ তোৰ নাম সলনি নেকি
নামটো মোৰ চাইক
উম মই এতি কাটি দিছো পাঁচ মিনিট
নতুন কে দিছো এইটো
এইটো এইমাত্ৰ মঠটো গৈছেনে
মমই ্ৰেইং ৰা নিলো
অ অ অ অ
একলও নাই খেলাই বল আজিকালি
উম সেটো ভাল কৰিছে দেই লিভিজন এটা কৰি দিছে
অ বিশছ আকো উঠিছে দুপৰীয়াত কে এতিয়া এই জ্বৰটো বোলো দুপৰীয়া অলপমান কমিছিলে এতিয়া আকৌ উঠিছে আবেলি মানে অকণমান কমিছিলে
জ্বৰডাল বহুত হৈ গৈছে মানে ৰ
হা
জ্বৰটো বহুত হৈ গৈছে মানে
নামিব পা
উম
তাকেই কি কৰম ভাবিছো এই আজি এটা খাম আৰু খাই পেলাই আৰু ইমান ফুৰ কৰি নাথাকো আৰু জ্বৰ লাগিলেও লাগিব এনেই এপ পৰা খোজ
কুলকৈ বেছি থাকিলে জৰাল বেছি হয় কৈ কৈ বেছি থাকিলে বেয়াাই হয়
আহ নহয় হেৰি হব কাইলৈ এটা পিল খাই যিমানেই হয় ওলাই যাম নহয় বেছি হ'ব ওলাই যাম মানে সেয়া খেলিব এনেই এবাক আগফালে চাইফালে বহিম
উম
মই আজি দিনডাল শুই আছো বুলিয়ে কব পাৰি এতিয়া শুইয়ে আছো
তাকে
আহিছিলে তাৰ আওচতে গৈছিল আ
কোনাইছে হেল্ল'
আহ
কোন আহিছে
এ বৈদ্য বৈদ্য
ডক্টৰ
উম এই ষ্টেটৰ ওচৰত যে আহিছিলে
অ জৰ ওচৰত কোনোবা আহিছিলো ন দেখিছিলো মই
বৈধ আহিছিলে মই তালৈকে গ'লো সি মোক কলে তুমি ফিজিকেল ফিট আছে। একো নাই, যোৱাগৈ যোৱা। তাৰপিছত টেবলেট কেটামান দিলে আৰু চুমুকল এটা আৰু হেৰি এটা এ', এইটো কি আছিলে? কি টেবলেট আছিল এইডাল পাহৰিয়ে গ'লোঁ।
অ'।
উম'।
বৈদ্যমানে কিয় আহিছিল ডক্টৰ?
এয়া কেম্প বহাই যে কেতিয়াবা
অহ
দেখাব মানে এনেই আহিছিলে আৰু সেই কাৰণে
তাক বাকী গা ভাল পোৱাই নাই মানে
হয় পত গাৰ্ডল ভাই এই দুপৰীয়া, আবেলিৰ সময়ত অকমান পাইছিলোঁ।
এই টেবলেট খোৱা পাছত চাগে।
অ', টেবলেট মানে মই বৈদ্যয়ে দিয়া
সি ক'লৈকো ওলাই এ', নাইচডাল ইমান নাখাবি আকৌ, ভাল নহয় এইডাল।
ছিলোঁ। এই গোটেই ভৰি কেটা একদম, একদম দাঙিব পৰা নাছিলো বিষত।
অহ'।
তাৰছত এটা খালোঁ। খাৱা পিছত ভাল পালোঁ। পাই পেলাই এতিয়া একো পিলেই খোৱা নাই, তাৰপিছত ৰাতি এতিয়া নিচি প্লাছ এটা খাই বাৰ আৰু পিল নাখাওঁ আৰু।
নাইচডাল ভাল নহয়টো
ভাল নহয়। ৰা-ৰাতিকে নিচি প্লাছ্টা খাম আৰু নাখাওঁ।
নিচি প্লাছ।
অ', এইটো অকমান ভালেই জ্বৰৰ কাৰণ টেবলেট। এই হ্ৰীদয় বাপেকে দিছে। যোৱাবাৰ জ্বৰত চোনযে একেদিনাই ভাল কৰিছিলে, কিন্তু এইবাৰ নহ'বও পাৰে, নাজানোঁ দেই।
বি চি প্লাজা
অ', হেইটো।
ঔষধ মানে কিবা হেৰিত খাব লাগে। টাইম্‌লি এই লগত কথা আছ
আ', মোৰ, এই মানে হিদে সি কিন্তু ভাল ভালে আনে বাৰু পাৱাৰ বেছি নাথাকে।
উম'।
মোবাইল ল'লে নেকি?
নতুন চিম এখন এই জিঅ' কাম নিদিয়ে যে।
অ', তিক্‌লোয়েও খুলি লৈছে নেকি এইটো?
এই গেমডালো লাহে লাহে কিবা হৈছেগৈ দেখোন।
কি?
কিবা খেলিব কিবা লাগা আইছো। আগতে এই হিৰইত যাব বহুত টান আছিলে, আজিকালি একদম পতক্‌কে হয় ন?
আজিকালি এনেই পাই যায়।
হা?
এনেই পাই যে, । আজিকালি কথাই নাই, মানে, পইণ্ট যিমান পা বেছিিমান বেছি পায়, মানে।
হ, আজিকালি প্লাট বহুত, বহুত খায়।
উম ইয়াত মানে পইণ্ট যিমান পাওঁ সমান মানে বেছি
অ', ভ ইমান পইচাটো বেছি, পাঁচবাৰ কৰিবই লাগিব যি এনেকে অ', এবাৰ পইচাটো উলিয়াব আৰু পইচাটো কিবা এইটো ভুলাইে জানিব পইচাটো কেনেকে উলিয়াই, মই তাকে দিম পাঁচবাৰ হোৱাৰ পিছত।
পইচাটো কেনেকৈ উলিয়াই বাৰু গম পালোঁ মই। পইচাটো ইয়াত গৈ পেলাই, ইউ পি আইডিটো দিলে, ট্ৰাঞ্চফাৰ হৈ যাব তাত।
আ', প্ৰথমতে বোলে দুটকা এটা মাৰি চাব।
উম', এই আই ডিটো দিউনে নিদিওঁ তাকে ভাবিছোঁ
নাজানোঁ আৰু।
কাৰণ ভোলাটো বাচি যাব, ভোলাই নিজৰ দিয়া নাই।
ভোলায়ে যাৰ আণ্ডাৰত কৰিছিলে, তাৰ-তাৰটো দিছে।
উম', ভোলাই বিশ্বাস হ'লে সি তাৰটো দি দিছে, মই আকৌ ভাগ্য হঁতক কি বিশ্বাস কৰি পেলাই দিওঁ। টকা-পইচাকেটা।
চাই লওঁ, ইউ পি আই দিলে যদি একো অসুবিধা নহয়, বেংক একা এ কৰিব আ বেংক এড নকৰো।
হেল্ল'।
আহ',
কত?
সেই মাইছে
উম। মানে এদিনতে কমপ্লিট কৰিব লাগিব নে, পাঁচটা মে কৰিলেই হ'ল?
হা?
পাঁচটা এদিনতে কমপ্লিট কৰিব লাগিব মানে, নে কৰিলেই হ'ল?
এ, যিমান সোনকালে কৰা ভাল, আৰু
উম। এ, এখন চাবলৈ মনতটো গৈছিলে চুপা-চুপিখন, চুপা চুপিখন।
চিনেমাখন ভাল হৈছে বোলে, কিছুমান ডায়লগ, ভাল-ভাল লাগিছে।
অ', ভাল লাগিছে বুলিয়ে শুনিছো, বাৰু গান-চান হয়।
অ
অ লগৰ কেইাক সুধিছিলোে যাবি লাগি সয়াত আজিয়ৈ এইখন চাব গ'ল বলিউ কিবা এখন ওলাইছে কক তেেল নেকি
অসমীয়া নেকি
নহয় বলিউডৰ হিন্দী চাবতে যা এ মানান ভোল নো ক'ত পালে লিংডাল না যাব
জানো ক'ত পালাই জালে
ভাগ্যহতে বা ক'ত পাইছিল নিশ্চয়
সও পুৰা মাৰি আছে ঘৰত
শ নাই ভুল
উম।
তৰা পাই আছে গ
অ', তাৰ দহ বাৰ হ'লেই আকৌ।
মানে দুবাৰ উলিয়াব পাৰি আৰু এবাৰ উলিয়াব পাৰিব।
আহ নহয় সি কিবা পোন্ধৰ বাৰ কৰিছে এবাৰ
অ', পাচবা পাচবা বাঢ়ি যায়।
অ', অ', জানো? উম
তেনেকাত দেখোন দিগদাৰ হৈ যাব
উম
হয় ন
অ সজিত হেৰি হৈ যাব
উ উ দহ মিনিট হ'ল বাৰু দেটো হেল্ল'। হেল্ল'।
ভাগাৰ কাটি দিয়া কাটি দিয়া।